হেল্ল'
হেল্ল'
ঐ কি কৰিছ।
অ আছোঁ এই
উম ভাত পানী খালানে।
উম উম খালোঁ তুমি।
অ' ম‌ইও খালোঁ কি অ' অ' কিহে দি খালা।
মই দাইল চবজি মই দাইল চবজি আছিলে তুমি?
মই কালি গাহৰি মাংস বনাইছিলে তাৰে অকনমান থৈ দিছিলে ৰাতিপুৱা তাকে খাই দিলোঁ আৰু। তুমি গাহৰি খোৱা?
খাওঁ বহুত খাওঁ অ' খা- খা গাহৰি
অ' ঘৰত বনাব দিয়ে নাই।
সেই দাদাই আনে আৰু বনাও বনাই খাওঁ আৰু ভন্তি হতেও খায়। মা দেউতা ইমান নাখায় আৰু।
উম তুমি যে অ' অ' আমাৰ ঘৰত বনাই খাইও। সেইটো আমাৰ ট্ৰেডিচনেল কিবাই হয় ফুট হয়। গাহৰি মাংস আহ। পিছে এতিয়া ঘৰতে আছাগে ন। ক্লাছ টু নাই এতিয়া
কি কৈছা।
এতিয়াতো ক্লাছ নাই।
এতিয়াতো ক্লাছ নাই। অ' অ' ক্লাছ নাই আৰু এইকেইদিন।
কি কৰিছা ঘৰত কিবা পঢ়িছানে নে।
একো পঢ়া নাই মই উপন্যাস ও একো কিনাও নাই। নাই নাই পঢ়া নাই। একদম ফোনতে গেম চেম খেলি তেনেকে থাকো আৰু। ৰিল চিলচ চাই পিনে। উম তুমি কি কৰি থাকা ঘৰতে এনেই ঘূৰিব ফুৰিব যোৱা নাই।
মই হেৰি আমাৰ ৰাতিপুৱা উঠো।
উম।
ৰাতিপুৱা ৰাতিপুৱা একেবাৰে ফাইভ অঁ কিবা ফ'ৰ থাৰ্টি মানতে উঠোঁ, উঠি খোজ কাঢ়িব যাওঁ আকৌ। মৰ্ণিং ৱাক কৰি আহোঁ, আহি আৰু টেন্ অ মৰ্ণিং ৱাক কৰি আহোঁ, তাৰপিছত কিব কিবি কৰি দহটাত আকৌ শুই যা। দহটাত শুই তিনি ঘণ্টামান শুই দহটাৰ পৰা।
খোজকাঢ়িব লাগে, খোজ কাঢ়িলে অঁ খোজ কাঢ়িলে স্বাস্থ্যৰ কাৰণে ভাল। কিন্তু মই ইমান এলেহুৱা মই উঠিব নোৱাৰো উম। ৰাতি টোপনি যাওঁতেও মোৰ বহুত দেৰি হয়।
উম মই ৰাতি সোনকালে শুই যাওঁ। মই যে ঘৰত ৰাতি সোনকালে শুই যাওঁ। ৰাতি মই বহুত জল্দি শুই যাওঁ ঘৰত এঘাৰটা মান শুই যাওঁৱে, ৰাতিপুৱা উঠিব লাগে যে সেইকাৰণে।
ময়ো তেনেকুৱা মনতে উঠো কিন্তু অ কিবা ৰাতিপুৱা সোনকালে উঠা অভ্যাস টোৱে নাইকিয়া হৈ গ'ল।
উম, মোৰো নাইকিয়া হৈ গৈছিলে। মোৰো নাইকিয়া হৈ গৈছিল কিন্তু এইকেইদিন ট্ৰাই কৰিছোঁ আৰু। উঠি, উম্।
খুৰীয়ে কি বনাব?
উঠিব মন নাযায় হ'লেও মানে অভ্যাস হ'লে ভাল লাগে আৰু, কুৱা মৰ্ণিং ৱাৰ্ক কৰি আহি ভাল লাগে, গা চা লাগে।
উম তাকেহে এতিয়া পিছে গৰমৰ বন্ধত কিবা কৰবালে ফুৰিব চুৰিব যাবা নে নাই?
কি কৈছে?
গৰমৰ বন্ধত ক'ৰবালে ঘূৰিব ফুৰিব যাবানে?
অ মই ভাবিছো হেৰি ভূটান যাম।
অ ভূটান অ! এ কাৰ কাৰ লগত কোন যাব?
ওচৰতে হয় যে, আমাৰ লগৰ যাব।
উম তুমি এনেও খুব ঘূৰি থাকা ন? অঁহ মই ইমান ইমানকে ফুৰি পোৱা নাই, তুমিতো এ অঁ। তুমিতো আ কেইদিনমান আগতে কিবা শ্বিলংও গৈছিলা নেকি শ্বিলং মেঘালয় হেল্ল। হেল্ল। শুনিছেনে?
হেল্ল।
ঐ শুনিছা? হেল্ল।
হেল্ল?
অ শুনিছানে? হেল্ল।
হেল্ল!
শুনিছা হেল্ল? হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
ঐ হেল্ল'
অ' একো শুনাই পোৱা নাছিলোঁ।
অ' মই শুনিছো তোমাৰ কথাখিনি। তুমিতো কেইদিনমান আগতে এ এই শ্বিলং মেঘালয় গৈছিলা?
অ' মেঘালয় গৈছিলোঁ।
অ' কেনেকুৱা লাগিলে?
ধুনীয়া হয়, বহুত ধুনীয়া হয়, ঠাইখিনি মানে বহুত ধুনীয়া হয়। আৰু মানে ইমান গৰম নাই আৰু তাত।
উম, অ' মই ফটো দেখিছোঁ তোমাৰ।
উম।
বহুত ধুনীয়া ধুনীয়া লাগিছে। আৰে কিবা ক ফেমিলিৰ গৈছিলা বে ফ্ৰেণ্ডৰ লগত?
ফ্ৰেণ্ডৰ লগতে গৈছিলোঁ, আমাৰ পি জি ফ্ৰেণ্ড।
অ' অ'। ভালে কিট কেতিয়াবা যাব লাগে। মই ইমানকে গৈ পোৱা নাই, এনেই ওচৰ ওচৰে য যাওঁ আৰু।
উম, কৰবাত যাবানে তুমি এইকেইদিনৰ ভিতৰত?
এইকেইদিনৰ ভিতত চাই লওঁ, শিৱসাগৰ যোৱাৰ কথা ভাবি আছোঁ লগৰকেইজনীৰ লগতে।
অ' শিৱসাগৰটো বহুত ধুনীয়া ঠাই হয়, যাবা যাবা।
অ' বহুত ধুনীয়া আৰু কিবা ঐতিহাসিক কিবা জেগা হয় ন! সেইটোকাৰনে
ৰে সি শিৱদৌল, জয়সাগৰ নাই নাই মই গৈ পোৱা নাই উম, যাম বুলি ভাবিছোঁ, এদিন যাব লাগিব। অ' যাবা যাব পাৰিম নাই পঢ়া।
নাই পোৱা যাবা, মোৰ লগতে ওলাবা এদিন।
হ'ব।
অ' তোমাৰ মাহঁত কি কৰি আছে এতিয়া? মাহঁতে কি কৰি আছে?
আছে মাহঁত সেইটো ছাইডত, মই এই ঘৰৰ পিছফালে হেৰিতো
আজি বৰষুণ দিছে নে নাই?
উম, বৰষুণ আহিছিলে, বহুত বৰষুণ।
অ' অলেওঁ ইমান ঠাণ্ডা লগা নাই, গৰমে। ইয়াতো বৰষুণ দিছিলে গৰমে এতিয়া আকৌ ৰ'দ উলাও উলাও হয় আছে, বহুত গৰম। শুবই নোৱাৰি, খাবই নোৱাৰি, একো খাবও মন নাযায়, শুবও মন নাযায়, ইমান গ গৰম, মৰো নিচিনা লাগি যায়। ক, ইয়াত তাতে আকৌ কাৰেণ্টো জল্দি জল্দি গুচি যায়। কাৰেণ্টো ইমান ডিষ্টাৰ্ব হৈ থাকে। গৰমত
আমাৰ কাৰেণ্টটো ইমান ডিষ্টাৰ্ব নিদিয়ে, কিন্তু হ'লেও ইমান গৰম বাপৰে।
উম, এনে ৰ'দ বেছি দিছে নে কিবা বৰষুণ দিছে বেছি? ৰ'দ টোয়ে বেছিভাগ দিছে, আমাৰ ইয়াত ইমান বৰষুণ নাই। অ।
অঁ ৰ'দেই দিছিলে, কিন্তু আজি অলপ বৰষুণ দিছে, হ'লেও কি হ'ব, এতিয়া বৰষুণ কমিলে ন আকৌ গৰম দিছে।
উম, উম। তাকে। দুপৰীয়াৰ কাৰণে কি বনাইছে?
উপায় নাই আৰু।
দুপৰীয়াৰ কাৰণে কি বনাইছে?
দুপৰীয়াৰ কাৰণে বনাইছে মাছ, টেঙাৰে। মাছৰ জোল। তোমালোকৰ?
আমাৰ আজি দুপৰ অ কিবা ৰাতিপুৱা বনাইছিলে। ভাজি কেইটামান থাকে, থৈ দিছো চাগে। আৰু কিবা, মই চুজিৰে কিবা লাৰু কেইটামান বনাইছিলো। এইকেইটাকে, আৰু এবাৰে ভোক লাগে আৰু। খাবলৈ মন নাযায়গে এবাৰ খোৱাৰ পিছত। এবাৰেই খাওঁ মই দিনত। তাৰপিছত ৰাতি যি খাওঁ, ইমান ভোক নালাগে, আৰু লাগি গিলেও খাবই নোৱাৰো, নাযায়।
ভাত খাব মন নাযায়।
উম। তাকে। এতিয়াতো ত, ক্লাছটো আগষ্ট মাহৰ পৰা খুলিবগে ন? হবগে।
উম আগষ্টৰ পৰা খুলিব। ৰেডিয়ে নাই মই আগষ্টলৈকে।
অ, এইবাৰ নেট
এইবাৰ যে লাইব্ৰেৰীত যাম।
অ, লাইব্ৰেৰীত গৈ পঢ়িব লাগিব। এইবাৰ নেট
ভাই ক্লাছ নকৰিটো ইমান। হম?
নেট দিছিলা নে? নেট, নেট? নেট দিছিলানে?
নাই দিয়া।
নেটৰ এক্জাম অ। অ দিছিলো।
কেনেকুৱা হৈছে?
পঢ়ায় নাই ন। পঢ়া, পঢ়া হ'লে ঠিকে আছিলে। মানে চব চিনাকি চিনাকি কিবা কনচেপটহে আহিছিলে। অ, কিন্তু কাৰেক্টলি ক'ব পৰা নাই যে এইটোৱে হয়। পঢ়িব লাগিছ
উম গোটেই কেইটা এটেম্প কৰিছানে?
উম কৰিছো আৰু নিগেটিভ মাৰ্ক। অ কৰিছো, কৰিছো।
উম, পেপাৰ ওৱানখন কেনেকুৱা?
পেপাৰ ওৱান কোনটো মই ধৰিবই নোৱাৰিলো, কোন কোনৰ পৰা আহিছে পেপ পাৰৱানৰ কিতাপখন যে চালো, এনেই চালো মই। একো নাইয়ে তাৰ পৰা, মানে ইনডাইৰেক্টলি পইচা কেইটা কাটে, তাতে আৰু মেটচ ৰিজনিং নাজ জানোৱেই, অ', বহুত টাফ আহিছিলে।
এইবাৰ পেপাৰ ওৱান বহুত টাফ আহিছে।
উম উ ঠিক আছে হ'ব দিয়া, আকৌ কথা পাতিম। শুনিছে অ'
উম